হেল্ল'। হেল্ল', হেল্ল'।
হেল্ল'।
অ, কি কৰি আছে?
এনেয়ে।
আহঁ। ভাত পানী খালা?
ভাত পানী খালো, এতিয়া জাছ খায় উঠিছোঁ।
অ তোমাৰ ঘৰত চবে ভালনে?
ভালেই, তোমাৰ?
অ ভালেই বাৰু। তাৰ্পা কি খালানো?
এ কি ক'ম আৰু মিৰামিষ আৰু এইটো আচাৰ।
অ কি কিহৰ আচাৰৰ লগত খালা?
নেমু আচ্চাৰ।
অ নেমু, কোনে কোনে আইতাই বনাইছে নে? মাহতে বনালে?
এইবাৰ মই নিজে বনাই চাইছিলো।
তুমি বনাব পাৰা নেকি?
এ এনেই চেষ্টা কৰি চাইছিলো আৰু।
অ কি কিহ নেমু আচাৰ? নে কিহৰ?
নেমু নেমু।
অ কেনেকে বনালা?
এই প্ৰথমত, দহটা পাঁচটা মান নেমু গোটাই ল'বা। তাৰপিছত সিহঁত কাটি পিনি পুৰা এনেকা চালনীত শুকুৱাই লবা। তাৰপিছত এনেই কিবা নিমখ। কাটি ল'বা, ধুই পিনি কাটি ল'বা, তাৰপিছত শুকুৱাবা তাৰপিছত এইটো এইটো বটল বা জাৰৰ ভিতৰত ভৰাই তাত এইটো তেল সৰিয়হৰ তেল বটল বেলজাৰ -বেলজাৰ, বেলজাৰৰ, বেলজাৰৰ। ঘূৰাই ল'বা তাৰপিছত সৰিয়হ তেল। সৰিয়হ তেল। তাৰপিছত জলকীয়া কাটি দিবা, নিমখ তাৰপিছত এইটো
এইটো উ ব্লেক পেপাৰ।
অ।
কিবা কিবি দিবা আৰু। তাৰপিছত এটো এ নিখ আদা এইবিলাক দিবা আৰু। আৰু কিছুমান বস্তু তুমি নিজে মানে তাত দিব পাৰা।
অ।
এনেই আৰু নেমু আছে।
আৰু কি বেলেগ আচাৰ নাই নে অ আৰু বেলেগো বনাইছিলা নেকি। বেলেগ আছ।
বেলেগ আচাৰ আৰু। বেলেগ আচাৰ আৰু নাই বনোৱা এনে ঘৰত। আই আৰু আইতা বনাইছিলে।
অ অ ময়ো জানো নহয় কেইটামান আচাৰ বনাব।
কি কিহৰ আছাৰ।
মই এই কিবা গাজৰ ধৰা তুমি গাজৰ আচাৰ। তাৰ পা জলফাই তাৰপিছত জলফাই আছাৰ আৰু। অ আমলখি মানে সেনেকুৱাবোৰ। অ।
অ কেনেকা বনাইছিলা? এনেই ৰেচিপিটো কোৱাচোন মোক মইও বনাই চাম মানে।
অ গোটেইকেইটাই কওঁ নে কি?
কোৱা।
অ এই অহ এ। কিবা গাজৰটো যদি বনাও মানে তুমি কিবা কৰিবা। মানে বজাৰৰ পৰা বা ওচৰ পৰা দোকানৰ পৰা হ'লেওঁ গাজৰ লৈ আহ লৈ আহিবা মানে এক কিলোগ্ৰাম মান।
আধা কিলো মান হ'লেও হ'ব ছা।
অ হ'ব সিমানটোৰ হলেও হ'ব মানে তো তুমি যিমান। বনোৱ আৰু।
অ অ।
তাৰপিছত গাজৰ কেইটামান লৈ। তাৰপিছত নিমখ লাগিব। তাপা। ন তাৰ পৰা হালধি গুৰি লাগিব অলপ, তা পা জলক। কীয়া লাগিব গুৰি জলকীয়া গুৰিটো লাগিব আকৌ হা তাপা এ। সৰিয়হ গুৰি লাগিব লগতে একদম পিয়ৰ সৰিয়হ থে যে। পিয়ৰ শৰীৰ অ সেইটো তেল। সেইটো তেল থাকিলে ভাল আৰু আৰু এনেকে নৰ্মেল তেলো দিব পাৰা ধাৰ়া চাৰা এইবিলাক।
অ এনেই ধাৰা তেলে দিব।
উ এনেকুৱা আৰু- আৰু এই নিমখ নিমখৰ মানে। নিমখটো দিবা তাৰপিছত কিবা কৰিবা, এই গাজৰটো মানে মানে গাজৰ বিলাক ধুবি আনে অনাৰ পিছত। গম পাইছা অনা মানে। ধোৱাৰ পিছত মানে মানে দীঘল দীঘলকে কাটিবা দেই।
দীঘল দীঘল অ
দিবা আৰু মানে গাজৰ খিনি মানে পাঁচ মিনিট মানে ৰ'দত বা মানে এনে মানে ৰ'দত মানে শুকাবলৈ দিবা আৰু
অ
অ তাৰ পিছতীয়া হালধি খিনি।
উম
আৰু এই সৰিয়হ- সৰিয়হ গুৰি খিনি মানে এই মানে গাজৰ খত গাজৰ মানে গাজৰকেইটা মিহলাই দিবি।
গাজত মিহলাই দিব লাগিব অ।
এ তাৰপিছত ধৰা আমি তুমি মানে নিমখ নিমখ খিনি বা হালধি জলকীয়া এই গুড়ি এই সৰিয়হ গুড়ি খিনি যেন এইখনি লগত মিহেলাই দিবি আৰু এই তাত মানে তাত অলপ যদি নেমুৰস মহলাই দিয় মানে তাত অলপ ভাল মানে গম পইচা অ
অ এনে বেলেগ পেপাৰ দিছা নাই এইটো কলা জামুক দিছে ন অ জ জালুক জালুক
অ জালুক জালুক নিদি নি নিদিও তাত নিদিয়ে মানে এই নিমখ বা হালধি নহলে হা জীয়া চিৰা যিকল তুমি মানে এক মানে তাত বিহ ক'লৈ পাৰিবা মানে জিৰা তাত মানে যদি দিবলৈ ইচ্ছা কৰা যদি তাৰপা এই যে তাৰপৰা এই অ নহয় ৰবা আৰু সৰিয়হ সৰিয়হ তেলটো আৰু সৰিয়হ তেলো দিবা সৰিয়তেল অ আৰু তাৰপিছত একদম মানে ভাল এনেকে হেল্ল' হেল্ল'
অ অ আচে
অ এই শুনি আছে ন তাৰপা এই সৰিয়হ তেলল দি দিবা সেনা মানে দি দিবা মানে কাছৰ এটা বাতিত মানে বা ধৰা এনেকে কিবা মানে গ্লাছ এটাত বাইটত এই ভৈয়াম নিচিনাকে গিলাচৰ
ভয়াম ভয়াম তা পিছত এই
মিহলি কৰি বনাই মানে প্ৰায় দুই তিনদিন ৰ'দত দিব লাগিব মানে
দুই দিনত হৈ যাব নো খাব পৰাকে
অ হৈ যাব দুই তিনিদিন মানত তাৰপৰা আৰু কি জলফাই আছে ৰেচিপিটো কওঁ নেকি
জলফাই আছে ৰেচিপি অ কোৱাচোন কোৱা
জানানে নাজানে এনেই
জলফাই এনেই। ইমান গম নাপাও। কিন্তু, এনেই ঘৰত অলপ-চলপ বনোৱা দেখিছো জলফাই আচাৰ। অ'খায়ে থাকো জলফাই আচাৰ, ভাল লাগে মানে।
অ' কিবা এই জলফাই আচাৰ বনাবলৈ মানে জলফাই গছৰ বা ওচৰ কাৰবাৰ ঘৰৰ পৰা জলফাই কেইটামান লৈ আহিলা হা, তাৰ পিছত তাহাতো নিমখ দিলি, তাহাতো হালধি গুৰি দিলি তাতো মানে জলকীয়া গুড়ি আৰু চেনী গুড়ী সৰিয়হ তেল তাতো লাগে মানে। মানে তেল, তেল বস্তুটো চবতে লাগে আচাৰত বাওঁ। কব দৰকাৰাই নাই বাৰু।
এইটো পিয়ৰ সৰিয়হ তেলটো ন?
অ তাৰ পৰা মানে জলফাইবোৰ ধুই পিনি দহ পোন্ধৰ মিনিট মানে মানে সিজাই ল'বা হা। কোমল কৰি ল'বা মানে।
হম।
গম পাইছা তাৰপিছত মানে জলফাই মানে জলফাইৰ লগত নিমখ বা এ, নিমখ লগতে আহ, মানে জলকীয়া গুৰি ধৰা হালধি মিহলাই দিবা ঠিক আছে।
ম বা তুমি যদি মিঠা আচাৰ বিচা, মিঠা আচাৰ মানে, বিচাৰিলে মানে তুমি মানে তুমি তাত মানে গুৰি মানে মিঠা এইটো কি বুলি পাহৰি সেই মিঠা গুৰি মানে, তুমি মানে এড কৰি দিব পাৰিবা তাত।
মিথি গুটি।
অ' মিথি গুটি ক মিথি গুটি কৰিব পাৰিবা।
এইটো কিবা
অ'
এইটো মূলা আছে বনাব জানা নেকি?
মূলা আচাৰটো মই নাজানো নহয়, মূলা আচাৰ।
অ' মূলা আচাৰ নাজানা না।
আহ'। তুমি জানা নেকি?
তেন্তে আমি মূলা আচাৰটো বিষয়ে জানো বাৰু।
আহঁ'।
তুমি কি বনাই চাবা নেকি?
বনাই চাম বুলি ভাবিছো। তুমি জানা যদি কোৱা আৰু।
অ' একেই আৰু মূলা লম ঘৰত যদি খেতি আছে মূলা তাৰ পৰা ললি তাৰ পিছত মূলা খিনি ধুই লবা তাৰপিছত কাটি ৰদত শুকুৱাবা। দুই-তিনদিন মান পুৰা শুকাব তাৰ পিছত এইটো বেলজাৰত চিচা বেলজাৰত ভৰাই পিনি সৰিয়হ তেল তাৰ পিছত পুঠি গুটি, জিৰা দিবা, জিৰা দিবা আৰু টেষ্টৰ কাৰণে। যদি তুমি ভাল নোপোৱা নিদিবা তেতিয়া। জিৰা দি পিনি ৰ'দত তিনি-চাৰিদিন মান শুকুৱাই দিবা, তাৰ পিছত জলকীয়া দিবা শুকান জলকীয়া। কেঁচা জলকীয়া দিবা আৰু তাৰ পিছত এনেকাে দি তিনদিন-চাৰিদিন খোৱা পিছত খাব পাৰিবা আৰু।
অ'তাৰপৰা তুমি আমলখি জানা নাই, আমলখি আচাৰটো?
আমলখি আচাৰ আমলখি আচাৰ বিষয়ে তুমি জানা যদি কোৱাচোন?
অ' এ একেই চব বস্তু বাৰু আমলখি তুমি কেইটামান ললা তাতো নিমখ-হালধি জলকীয়া গুৰি বা মিঠা গুৰিটো যেন এইটো তুমি তেনেকুৱা মিঠাগ গুৰি দিবা লগতে সৰিয়হ তেল দিবা, আৰু মানে এ আমলখি বোৰ। ভালদৰে ধুবা, তাৰ পিছত মানে পানীত মানে পাঁচ তিনি, মানে পাঁচ অ খুব অ পাঁচ দহ মিনিট মানে সিজাই পানি মানে কোমল কৰিবা জলফাই নিচিনা বাৰু গম পাইছা?
অ।
তাৰপা তাৰপা অ, তাৰপা আমলখি খিনি মান মানে নিমখ হালধি এইবিলাক মানে, হেনাই মেলি মানে বা আহ লগতে সৰিয়হ তেলখিনি দি মানে ৰ তাৰপা এনেক মানে কাছৰ, মানে মানে কাছৰ বটলৰ ভিতৰত। তিনি চাৰি দিন ৰ'দত দিলেই হ'ল মানে, গম পাইচা, অ শুনি আছা?
হেল্ল'।
অ হেল্ল'।
হেল্ল'।
অ শুনিছা?
হেল্ল'।
হেল্ল' অ হেল্ল'। হেল্ল'।
হেল্ল'!
অ হেল্ল'।
হেল্ল'!
হেল্ল'!
হেল্ল'!
অ হেল্ল', হেল্ল' হেল্ল'!
হেল্ল'!
হ'ব দিয়া হ'ব দিয়া।
টো